হেল্ল'।
হেল্ল'।
অহ', কি কৈ আছিলো।
অহ' মই কৈ আছিলো যে জ্বৰ যে জ্বোৰৰো সেনেকুৱা ভাই। লাইক ষ্টাৰ্জ হে।
ষ্টাৰ কোন, মোৰ নেকি?
নহয় ষ্টা, মোৰ বেলেগ ষ্টাৰ বেলেগ। মোৰ হ'ল বৰু। হা আৰু ষ্টাৰ হ'ল তোৰ নাগা। নাগালেণ্ডৰ নাগালেণ্ডৰ অহ, ত' মেইন কথা কি। অহ', ত' মানে। তাৰ আৰু জ্বৰটো আগৰ পৰাই কথা পাতিছ, আগৰ পৰা মানে সিহঁতে মানে কথা পাতে হা। টুমানচ্ হ'ল মানে ইতে এনেকা আৰু লাইক। জ্বৰো মানে কেতিয়াবা টোপনি নাহিলে ছাৰৰ কলত থৈ কিনে শুই যায়হি। এনেকে দিয়ে, অহ, আৰু ত' সেনেকে কৰে ত' ষ্টাৰ ফিলিংছ আহি গৈছে বাই। ত' তাৰপিছত ছাৰে ত' এটলিষ্ট ছাৰে সুধিছিল যে তেওঁক অহ, মানে তই তই জান ন মোৰ তোৰ ওপৰত কি ফিলিংছ আছে নে নাই। তেতিয়া সি কৈছে অহ, জানে হা। এইপিনে এটা মোৰ আছে, মোৰ লগতো সি এটেচ্ এনেকুৱা হৈ গৈছে।
ৰ, ৰ। শুনা নাই তই কি কৰিলি মাতটো কাটি গৈছিল।
আৰে মই কলো যে লৈছো মোৰ যে
নহয় নহয়। এইখিনি ফিলিংছ আহিৰ পিছৰ
অহ' ফিলিংছ যে সি কৈছে অহ, জানে। যে ষ্টাৰৰ ফিলিংছ আছে জ্বোৰৰ কাৰণে। আৰু মোৰ যে মোৰো সেনেকুৱা, মোৰ লগত সি এটেচ্ ফিল কৰে অহ, আৰু মোৰ হ'ল অলপ পজিটিভ পজেচিভ হয় গৈছেতে এদিন মানে ভি আৰত মানে চব আছিলে, দেন মানে চব মিউট আছিলে অকল ষ্টাৰ আৰু জৰ আমিউট আছিলে, ত' সিহঁত দুটা কথা পাতি আছে। ত' সেইটো নাজানো মোৰ মোৰ থাকোতে থাকোতে মোৰ খং উঠি গ'ল দেন গুচি গ'ল, গুচি কিনে এভি বুলি এজনী যে আছে।
অহ', অহ'।
মোৰ গৈছে দেন পিছে পিছে জৰুো যোৱাতে, ময়ে ইমান লেতেৰা গালি পাৰিছে তাই। তোক তুম ছাৰ চে বাট মাত কৰো, তই ছাৰ লগত কথা নকবি। নাপাতিবি এনেকে এনেকে। ত' ষ্টাৰ তাৰ ত' মানে, ষ্টাৰো গৈছিলে, যোৱাট তাই এইটো কথা শুনি ল'লে। ত' তাৰেপিছত ওলাই গ'ল, তাৰে পুৰা বেয়া লাগি গ'ল। তাৰ তেন পিছত জৰে চাৰ কৈছে, জৰে চাৰ কৈছে, চৰি। অহ', যি তই এই মানে শুনা পাইছো শুনিব নালাগিছিল। ত' মই তাইৰ ফালৰ পৰা চৰি কৈছো। বাকী মই তোক পিছতকে বুজাই আছো ৰ।
হেই চেলভ্ ৰিচপেক্ট নাই নেকি, মোৰ এনেকে যে কয়।
আৰু ষ্টাৰে, ষ্টা, ষ্টাৰে কৈছে যে, চা তই আৰু মোৰ যদি লাইক ভিতৰত, তহঁত দুটাৰ ভিতৰত কিবা আছে, তেন্তে মোক কৈ দে মই বেক্ অফ্ হৈ যাম। এনেকুৱা, মই মানে তহঁত দুটাৰ মজত নাহো, ন চাই এটলিষ্ট এইখিনি মানুহ কৈ আছে হা দেন তাৰপিছত অ', মোও হেনেকে কৈছে হা মোও কৈছে তোৰ আৰু ষ্টাৰৰ ভিতৰত যদি কিবা আছে তে কইদে ভাই মে তুম দন কা বিচ মে নেই আয়গা এনকে লাইক দেন তাপিছত ষ্টাৰে সুধিলে নেকি তুম মানে তই চুজ কৰিব লাগিব হয়তো মোৰ, হয়তো ষ্টাৰ। তেতিয়া সি কৈছে কি চাম সি কাবাক কৈছিলে বেলেগক মোৰ মোৰ প্ৰায়ৰিতি হয় আৰু ইপিনে ষ্টাৰো লত ত' কথা পাতে লাইক কি কৰি আছে ভাই। ই ইয়ে মানে ৰাহুল মানে ৰাহুল কুচ কুচ হতাহে ৰাহুল পাছত টিনা পতাই কিনি বিয়া পাৱ তেনে টিনাৰ আৰু ডেথ হৈ গ'ল তই এই আঞ্জালিক
একদম বেয়া পাও যে, দুজনী ছোৱালী এটা ল'ৰাৰ কাৰণে কাজিয়া কৰি আছে।
হেইয়ে, হেইয়ে। ত' মই নে কি ক'লো জান? মই ক'লো তহত-তহঁতে কি কইবি জান? তই আৰু মোৰ কাজিয়া নালাগ, তই ষ্টাৰ আৰু মোৰ একেলগে আহি কিনে জ্বৰৰ মা মাৰি ল'বাই।
অ'।
তহঁত দুটাই মিলি জৰৰ মানে ক্লাছ ল যে ই কি কৰি আছে? লাগে কি সিয়াক। চালা, তই মানে তাইও কি কয় ৰখি আছে। যে ইহঁত দুটা পিছত, ছাৰে সুধিছে হা তই আৰু মোৰ লাইক হে ইহঁত, তহঁত দু টা কিবা মৰ দেন ফেন্স নেকি? দে জৰেকৈ নহয় উই আৰ ফেন্সি। আতচা। হয় নেকি, হয় নে অ'। আচ্ছা মানে হা ফে চিব লাই, মোৰো হয় নেকি ভাই মইতো, মই যিমান ৰিয়েল ফ্ৰেণ্ড লগ পাইছ আমি গাহৰি কুকুৰৰ নিচিনা কাজিয়া লাগো ভাই এইবোৰটোন, এইবোৰ টো নাই সদায় ইনচাল দিওঁতে যায় আমাৰ।
তে এতিয়া সি কাক চুজ কৰিলে?
এতিয়া কাকো ভাই নাজানো এতিয়া মানে কি হৈছে যে এতিয়া মোৰ আৰু ছা এটো কথা নাপাতে।
উ।
এ' এবিজনি বহুত টক্সিক হয় ভাই তাই মানে ব্ৰেইন ৱাছ কৰি থাকে। ত' গ-গমে পাইছ ন। ত' গুৰ লগ টোতো কি হৈছে এবিল আৰু তাই এই বিহাৰৰ হয় বলে, ইউ পি। চা সেইকাৰণে মানে অলপতো আছেই মানে বিহাৰী পানটো। তো মানে তাইও মানে কৈ আৰু পিছেত জান ষ্টা-জ'ৰ বাৰ্থডে আছিলে হা।
অ' অ' বাৰ্থডে দিনা যে সিদিনা মই শুনি আছিলো। মো বুজি পোৱা নাই।
অ' সেইয়ে জ'ৰৰ বাৰ্থডে আছিলে সেইকা সেয়ে মানে ষ্টাৰে মানে বাৰ্থডে চেলিব্ৰেচন বুলি খুলিছ ছিলে বিয়াৰ জ'ৰৰ কাৰণে আ, অ', অ' তেতিয়া জ'ৰ, জ'ৰ আগ গতে মানে ষ্টাৰৰ বিয়াত সোমাল হা। অফক'চ বাৰ্থডে হয়। ত' হেয়ে মানে হেকাণে সোমাইছে দেন চব বাৰ্থডে বাৰ্থডে উইচ কৰিছে দেন তাৰ অলপ পিছত এবিয়ে খুলিছে ব্ৰেকআপ চেলিব্ৰেশন ইমান ইমে
কি মান, অ' সেকানে কি মানে চেলফৰেষ্পেক নাই নেকি? সিহঁতৰ।
এবিয়ে সুধিছে এই ব্ৰেক আপ চেলিব্ৰেচন তে এবি আৰু মোৰ সিহঁত দুটাই কথা পাতি আছে দেন জ'ৰে এপিনে ষ্টৰা বিয়াৰত এনেকা কথা পতা ছত তাতে কোনে কথা পাতিল কিবা কথা পাতিল সিহঁতে জানে আমি ন' নগ'লো নোসোমালোও হা' সিও কম নহয় সেইটোৱে ভাই কি, মইতো কৈ আছো ভাই মোৰ আৰু ছাৰৰ ইমান ভুলো নাই কাৰণ কি এটা মানুহৰ লগতে যদি মানুহটোৱেতো সেনেকে প্ৰায়ৰিটাইজ ফিল কৰাই আছে মানুহতোৱে ক'ত হৈছে যে তই মোৰ অ', তই মোৰ প্ৰায়ৰিটি হয় মানুহজননে অফকৰ্চ এতিয়া পজিটিভ হবই ন অলপ অলপ এতিয়া বেচ অ', বেছিকি মইও কৈ আছো মোৰ মোক ষ্টাৰৰ কাৰণে বেয়া লাগি আছে আমাৰ কাৰণে এনেকে, এনেকে হয় আছে সেইকাৰণে মই সুধি আছো যদি ষ্টাৰ লাইক তোৰ এনেকে কিবা থাকে তেন্তে মইতো বেক হৈ যাম এনেকে এনেকে ত' উ আই ৱাজ লাইক ভাই তহঁত দুটা ঠিক আছ ভাই এ ইয়া ই ইয়াক লাত মাৰ ভাই ইয়াক লাত মাৰ কি কৰি আছ ঐ মোৰ ইমান ধুনীয়া ষ্টাৰ ইমান ধুনীয়া অ', তাকে ভাই আৰু মই দেখিলো ন জ্বৰক
অ মই তাক জেণ্টেলমেন বুলি ভাবছিলো ফাৰ্ষ্ট টাইম যেতিয়া মই নতুন, নতুন লৈ হৈছিলো ছেকেণ্ড দিনা যাওতে চবেটো এনে ভাল তুমি কৰি থাকে তু একতে সি বহুত জেণ্টেল আছিলে হা সিলাগে সেনেকা ফাল্টুৱামি নকৰে বা সেনেকুৱা মই ভাবিছিলো কি অ ই মেচৰ আছে সিহঁততছে বাট দেখো
দে মোক কৈছো ন লাইক যোনবোৰ মানে অলপ ৰ'দ লাগে ন সেইবোৰ মানে ভালে থাকে জানো আৰু যোনবোৰ মানে মিঠা দেখাই সেইবোৰ না নাথাকে আফকৰ্চ কি কয় এ
সো বেয়াই বাট যোনে অলপ ভাল দেখাই ন সেইটো জানিবি কিবা আছে
অ', ভাই কি কয় এইটো যে মই যে চাইছিলো বাৰজাৰ্গ তাতে যোনটো বিলেন আছে সি দেখাতটো ইমান লাইক এঞ্জেল টাইপ হা কিন্তু হা একদম ভিলেন আৰু যোনটো মানে হিৰো আছিলে সবৰে হেল্প কৰে সি মানে পুৰা ডেভেল নিচিনা সিয় ৰোল টো দেখাইছে দেখাৰ দ্বাৰা আ দেখাছে যে সেনেকুৱাই গৈছে জান আৰু মাৰ পিছত চালো জ্বৰক মই মোক চালো এ ছাৰকো দেখা পালো জ্বৰক চ পিছ জ্বৰো এ হেভি নি
পইচাৰ লগোকত মন নিমিলে মানে
ত ই ইয়াৰ কাৰণে ইয়াৰ কাৰণে কিয় ইমান লাগি আছে ব্ৰ
একশ বাৰ
অ', ন সেইটয়ে ভাই তাত কি নেক্স আছে নেক্সক ভাই ভাই বনাই কিনে থৈ দিছে যে আৰু সিও লয়েল হম সি ভাই লয়েল, নিজৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে উম উম বহুত লয়েল, ভাই সি
উম।
আহ ভাই বোৰ অলপ ঠিকেই আছে ভাই
উম, তকো মানে ডাইৰেক তাৰটো ব্ৰেকআপো হৈছে চাগে ন
হ'লো ভাই কেইবাৰ হৈ হৈছে আৰু তাৰপিছত সি কয় যে আমাৰ আচলতে াপে নহয় আমাৰ এইটো অলপমান কাজে লাগি কিনে বন্ধ হৈ যায় দেন আক আৰম্ভ হৈ যায় নাজানো এতিয়াতো দুদিন আগতে কৈছিলে ব্ৰেকাপ হ'ল বুলি গম নাপাবই এইবোৰ এইবোৰ শুনিলে মোৰ খং উঠে এ, ক কিয় ভাই যে বেকআপ হল নহল ভালক, ভালকে ক্ল'জটো কৰ অ', এই যে য়োগেশ্বৰ যেনেকা হৈছিলে সিহঁতৰ ব্ৰেকআপ অফিচিয়েল হোৱা নাছিল ছিলে এইবোৰ বেয়া থাকে শুলি অ',
মানে সিহঁতৰ জৰৰিটো লাগে বাট মই নিবিচাৰো যে সিহঁত আহক এনে কিউত লাগে
অ এনেতো কিউত লাগে কি কয় এই আৰু এজনী যে ছোৱালী আকাংক্ষক যে বহুত কৈ আছিলে তেৰা মানে তোৰ অ ভাই তাইক মোৰ কিউত লাগিছে জানো তাই আৰু তাৰ পাৰ্টনাৰৰ যে ভিডিঅ' হে ইনষ্টা ৰিলছত মই মানে
তাৰপিছত ভিডঅ' ভাইৰেল হৈছিলে তাৰ বয় ফ্ৰেডৰ ফ্ৰেণ্ড লগত যে কান্ধটো উঠিয় যদিও মই তাক চাপৰ্ট কৰিছো ঠিক আছে ত জানে চাগে বয়ফ্ৰেডে যদি বেলেৰ একো প্ৰব্লেম নাই তহঁ
অ পিছত মই এতিয়া দেখিলো চাহ ভাই কেনে লেতেৰা কথা পাতে ভাই চি
ইমান মুখত মানে বেয়া বেয়াকে কৈছে তাইক গাড়ী বাৰু কিবা সেনেকুৱা
বাউনী অ বে আৰু ঘৰৰ মানুহক ভৰাবলগীয়া বস্তু কি আছিল ভাই খেলিবও নাজানে তাই মানে কি কয় স্ক্ৰীণ পাবৰ কাৰণে তাই মানে কিবা জিট বকিব
উম আৰু এটা যে এক এক্টাৰ কৈছে ন ৰাম কাপুৰ অ তাকো কিবা কৈ আছে অ শিৱাংগী হ কি তই নহ এৰিতটো পাইছো বুজে মাত মাৰ উম ঐ গোবিন্দাৰ ঘৈনীয়োকোতো গৈছে
অ অ আৰু তাৰ নাই যদি শিৱাংগী সেনেকে প্লে কৰি থাকে তাৰ পিছত আগে নাবাঢ়িব কাৰণ তাই বেছি কাজিয়া নকৰে তাই নিজৰ মতে থাকে ভাই
চবকে মানে শান্ত কৰাই থাকে
উম কিন্তু এইটো কাজিয়াৰ চ নহয় দেচোন
উম তাকে ইণ্ডিভিজুৱেলি কি মানে নাই বুলি সেইকাৰণে দেখা নাই মানুহে বৰিং বুলি তাইক টেগ দি দিলে
উম সেইয়ে এতিয়া চৌটোৰ পৰা বা অ এতিয়া চৌটোৰ পৰা বাহিৰত অহাৰ পিছতে আছে আচল কণ্টেন্ট হ'ব যোগেশৰ আকাংক্ষাৰ
আ অ য়গেছে কলে ন তই তই সেইবোৰৰ মানে পুৰা ধিনন্দৰা পিতা নাই সেইকাৰণে মই তিয় আটকি আছো
অ আৰু ইয়াতে যে চেম ছেম ফ্লেটতে থাকে নহ কণ্টেণ্টো এতিয়া চুভাঙীৰ ঘৰতো কণ্টেন্টো বনাব সিহঁতে অ ইণ্টাৰনেট হিলেগা কি লাইক হে ভ ইহঁতৰ এড এক লাখ দুই লাখ লাইখ মানে ইমান পাগল মানুহে
বাই
দে দে
উম দে
উম